হেল্ল'?
অ', আছে নে?
হয়, হয়, পাইছো সু প্ৰ্ৰভাত।
সুপ্ৰভাত অ', কি কৰি আছিলে বাৰু আপুনি?
বৰ্তমান আছো আৰু মই এনে।
হয়, আপোনাৰ নামটো কি আছিলে বাৰু? জানিব পাৰিম নে?
মোৰ লবিতা।
লভিতা ন' অ', মই প্ৰাঞ্জলে কৈছো।
হয়, হয়, আপুনি কিবা কৰি আছিলে?
মই অ', মই এনে এতিয়া আছিলোঁ, বহি আছিলোঁ। হয়, তাকে ভাবিলো আপোনাৰ লগত আহ খাদ্য থলুৱা খাদ্যৰ বিষয়ে অলপ কথা পাতিম বুলি।
হয়।
আপোনাৰ লগত সম আপোনাৰ লগত সময় হ'ব নে?
অ', থলুৱা খাদ্য বুলি ক'লে আপুনি এনে অ', আপোনাৰ মনলৈ কি আহে ধৰক আমাৰতো বহুত নানান ধৰণৰ থলুৱা খাদ্য আছে অসমত, নহয় জানো?
হয়, হয়।
অ'।
থলুৱা খাদ্য বুলি ক'লে আমাৰ যিবোৰ আমি, কি কয়?
হয়, কওক।
কওক আপুনি কওক।
অ', থলুৱা খাদ্য কবলৈ গ'লে আমাৰ বহুতো খাদ্য আছে আমাৰ অসমীয়া সমাজত নহয় জানো? বা বহুতো সম সম্প্ৰদায়ৰ নানান সম্প্ৰদায়ৰ মানুহ আছে সকলো সম্প্ৰদায়ৰ নানা বেলেগ বেলেগ ধৰণৰ থলুৱা খাদ্য আছে এ মিচিংসকলৰ বা বড়সকলৰ বা আহোম জনগোষ্ঠীৰ। বা চুতিয়া ত' তেনেকে ধৰণৰ বহুতৰ চবৰে সুকীয়া সুকীয়া আপোনাৰ থলুৱা খাদ্য আছে, ত' আপুনি তেনেকুৱা থলুৱা খাদ্যৰ বিষয়ে বা আপোনালোকৰ থলুৱা খাদ্যটো কেনেকুৱা অলপ ক'ব নেকি?
বিশেষকৈ থলুৱা খাদ্য বুলি ক'লেতো যিবোৰ আমাৰ
কি কৰিব এইটো পিটিকা বনাই নহয়, পোৰা এইবোৰ বস্তু। তে তেনেকে মানে আলু এ চৰি শাক-পাচলিবোৰ যিবোৰ বইল কৰে তেনেকে তাৰপিছত হয় হাল বইল তেনেকে তাৰ পিছত খোৱা যায় তাৰ পিছ এতেকে যিকোনো তেনেকে মাছৰ পিটকা হ'ল, আলুৰ পি টিকা হল, তাছত বৰ্তমান এতিয়া চি চিজন চলি আছে কঁঠালৰ সেই গুটিটোৰ পিটিকা তেনে সেইবোৰ মানে বিশেষকে মো ভাল পাও বুলি ক'ব পাৰি আৰু থলুৱা খাদ্যৰ ভিতৰত আমাৰ যিবোৰ ট্ৰাইবেল সকলৰ যিবোৰ খাদ্য হয়
হয় হয়, আৰু আপুনি এনে আৰু আপোনাৰ আপুনি কোনটো আ ঠাইৰ পা কোনটো ঠাইত আপুনি বাসস্থান কৰে এনে?
মই বৰ্তমান ওদালগুৰি ডিষ্ট্ৰিকৰ অ হৰিচিঙাৰ অঞ্চলৰ আছোঁ আৰু
অ সেইপিনে টো বড়ো সম্প্ৰদায়ৰ লোক বহুত আছে চাগে, অ ইহঁত তৰো থলুৱা খাদ্যবোৰ বহুত বেলেগ ধৰণৰ এতিয়া মই উজনি অসমৰ ফালে থাকো যদি অসমৰ এতিয়া মিচিং সম্প্ৰদায়ৰ এ যদি মই আহ থলুৱা খাদ্যৰ কথা যদি কওঁ তেতিয়াহলে তেনে বহুত আছে ধৰক আহ এতিয়া নামচিং হ'ল এটা মিচিং সম্প্ৰদায়ৰ বহুত জনপ্ৰিয় এটা আহ থলুৱা খাদ্য খাদ্যয় সম্ভাৰত পৰে আপোনাৰ পিঠাগুৰিৰ চব জি তাৰ পৰা আৰু আমনইং বুলি এটা আছে, টোপোলা ভাট বুলি এটা আছে
হয় হয়
অ সেকেটা মিচিং সম ম্প্ৰদায়ৰ যিটো খাদ্য সম্ভাৰ বহুত চহকী কৰি তোলে নহয় জানোঁ
হয় হয়
আৰু ধৰক আহ সেইকেইটা আলহীয়ে যেতিয়া আহে, সেইকেইটা দি আলহীক আপ্যায়ন কৰে
হয় হয়
অ তেনেকুৱা আৰু আমাৰ অস অসমীয়া সম এতিয়া গ্ৰীষ্মকাল দিনৰ সময় এতিয়া আপোনাৰ ঔটেঙাৰ লগত মাছৰ খুব এ চব্জিও তৰকাৰীটো খুব মে প্ৰচলিত হয়, জনপ্ৰিয় সকলো মানুহে আমাৰ অসমৰ অসমীয়া মানুহবোৰে ভাল পায় নহয় জানো
হয় হয়
ত' আপোনাৰ তেনেকুৱা প্ৰিয় খাদ্য আছে নেকি আহ যে আপুনি সেইৰ খাদ্যটো বেছি খাই ভাল পায় তেনেকুৱা কিবা আছে নেকি?
তেনেকুৱা বিশেষকে আমাৰ ইফালৰ চলা যিবোৰ আমাৰ এ বড়ো সম্প্ৰদায় সকলৰ যিটো অনলা বুলি কয় যিটো পিঠাগুৰিৰে বনায়
হয় হয়
হয় সেইটো বস্তু মই ভাল পাওঁ।
অ অনলা বুলি কয় ন, পিঠাগুড়িটো কি বনাই সেইটো
মানে আমি যিকোনো শাক-পাচলিবিৰ পিঠাগুৰি খাব পাৰিও
হয় হয় হয়
পিছত ইফালে আমাৰ অমিতা ফুল বোৰ আছে নহয় অমিতাভ পিঠাগুটি খাব পাৰি, ভাত খাব পাৰি। আপোনাৰ ইচ্ছা আপুনি বিলাহীও পিঠাগুড়ি দি তেনেকে খাব পাৰি।
হয় হয় হয়।
আমাৰ যিটো আৰু অৰিজিনেল যিটো আমাৰ এ কলাখাৰ
হয় হয়।
কলাখাৰ যিটো আঠিয়া কল গছৰে বনাই সেইটো, সেই টো বস্তু মানে দি পিনে যেতিয়া নেকি পিঠাগুড়ি দি সেইটো বনাই সেইটো মানে বিশেষ প্ৰিয় বুলি ক'ব পাৰো আৰু ন'?
অ' ধুনীয়া, আৰু আপুনি এনে খাদ্য মানুহক খুৱাই ভাল পায় নে? আহ নিজে ৰান্ধি-বাঢ়ি মানে আনক খুৱাই ভাল পায় ন?
হয় হয়। বাৰু সেই
হয় মইয়ো মইয়ো অ' আপুনি ৰান্ধিব জানেনে, খাদ্য?
জানো বাৰু যিখিনি আমাৰ মানে অঞ্চলটোত ব্যৱহাৰ মানে ঘৰত যিবোৰ ব্যৱহাৰ কৰিব পাই তেনেকে আৰু বিশেষকে নাজানো কিন্তু যিবোৰ আমাৰ সৰুৰ পৰা দেখি আহিছোঁ, খাই আহিছোঁ সেইখিনি বিশেষ জানো আৰু।
হয় হয়, মইও ৰান্ধি ভাল পাওঁ বাৰু আৰু আপোনাৰ এনে ৰাতিপুৱা আপোনালোকৰ ঘৰত কেনেকুৱা খাদ্য চলে? ধৰক ৰাতিপুৱা বা দিনৰ আষাৰটো বা সন্ধিয়াৰ আষাৰ তেনেকুৱা থাকে নহয়? কিছুমানে ৰাতি
আমাৰ ইফালে বিশেষকে মানে তেনেকে ৰাতিপুৱা মানে ভালকে মানহে অকনমান মানে সুদা ভাজি এখনেদি তেনেকেকে খোৱা হয়।
হয়।
তেনেকে শুকান ভাত তেনেকে আৰু যোনে নেকি আমাৰ ফালে যিহেতু বিশেষ কে গাও এৰিয়া হয়টো গাওৰ মানুহ বিলাক হাজিৰা কৰিবলৈ যোৱা হয়
হয় হয়।
ত' তেনেকে মানে সোনকালে উঠিব লাগে, সোনকালে বনাব তেনেকে যিকোনো এখন ভাজি, দালি তেনেকে খোৱা হৈ যায়। আমাৰ বিশেষকে এইখিনি এৰিয়াত দূপৰীয়া মানে গৰম ভাত নাখায় বিশেষ ঠাণ্ডা ভাত খায়।
ঠাণ্ডা ভাত খাই ন? হয়, পইতা ভাত যিটো কয় ন?
মানে পইতা ভাত বুলি অ তেনেকে ৰাতিপুৱা মানে বনাই থৈ দিয়ে আৰু। ৰাতিপুৱা বনাই মানে দুপৰীয়া হেত ঠাণ্ডা ভাত খাই, যিহেতু অ' দুপৰীয়া টাইমত কি হয় বিশেষকে ঘৰৰ সকলো মানুহে যেদিয়া ঘৰত উপস্থিত নাথাকে যি দুই-এজনে থাকে তেনেকে মানে সেইখিনি ঠাণ্ডা ভাত খায়, যিহেতু ৰাতিয়ে সকলোৱে একে একগোট হয় ত' মানুহে আমাৰ ইফালে ৰাতিৰ সাজটো, সাঁজটো মানে ভালকে খায় আৰু।
অ'ৱ
তেনেকে ক'ব পাৰে, হয় পৰিয়ালৰ যেনেকে মাছে, মাংসই হ'ল বা যিকোনো তৰকাৰী, চব্জিৰে ভালকৈ মানে ৰাতিৰ সাঁজটোফালে মানুহে খায় আৰু।
অ' পৰিয়াল লগত আপুনি খাদ্য একেলগে আহাৰ গ্ৰহণ কৰি ভাল পায় নে?
হয় হয়, পৰিয়ালৰ লগত ভাল পাওঁ অকলে ভাল নালাগে আৰু।
অ, অঁ, অঁ পৰিয়ালৰ লগত খাই মোৰো ভাল লা- লাগে বাৰু আৰু পৰিয়ালৰৰ লগত খাই যিটো সুখ অনুভৱ কৰিব পাৰি সেইটো অকল খাই সেইটো অনুভৱ কৰিব নোৱাৰি নহয় জানো? আৰু ধৰক এনেকুৱা হয় নহয় সকলোৰে হয়। আৰু ৰাতিপুৱা চাহ জলপান আহ চাহ জলপান। তেনেকুৱা খাইনে।
ঘৰত বাৰো মোৰ বাৰো খোৱা নহয় কিন্তু ঘৰত। মা, দাদা, দেউতাহতে খাই বাৰু সেইটো মোৰ বিশেষ মানে সেইটো মানে। অভ্যাস নাই মানে মোৰ ৰাতিপুৱা চাহ খোৱা জলপান খোৱা সেইটো।
হয় হয়। আৰু এটা এই আমাৰ বিহু বিহুতো আমাৰ তিনিটা আছে বা সেই বিহুৰ সময়ত আমাৰ। খাদ্যয় সম্ভাৰটো অকমান সলনি হৈ যায় হয় নে নহয় অলপ। বেছিকে খোৱা হয় খাদ্যবোৰ আৰু তেতিয়া সেই। বহুত নানান ধৰণৰ আমাৰ খাদ্য যেতেতিয়া প্ৰস্তুত কৰা হয় নহয় জানো। এ ধৰক পিঠা গুৰি বা আদি। কৰি আপোনাৰ পিঠা, তিল, লাডু। বা তেনেকুৱা নানান ধৰণৰ চিৰা, দৈ। তেনেকুৱা খাদ্যবোৰ সেইটো সময়ত প্ৰস্তুত কৰা হয় আপুনি সেইবোৰ খাই ভাল পায়নে।
হয় হয় সেইটো যিহেতু আমাৰ পৰম্পৰাগত বস্তু হয় সেইটো মই খাই বহুত ভাল পাওঁ। এইটো ঘৰত প্ৰস্তুত কৰি নিজে যেতিয়া নেকি হেৰিটো মানে। নিজে কৰা যায় সেইটো আৰু। ত মানে সোৱাদটো দুগুণে বাঢ়ে বুলি কয় ন নিজে যেতিয়া কৰি খোৱা যায় সেইটো মানে। গতিকে ভাল লাগে আৰু।
হয় হয়।
আপুনি নিজে বনাব জানেনে।
আৰু। মানে আ ধৰক। মই নিজে বনাব যানো মই আহ কেতিয়াও ঘৰত সহায় কৰো অ। ঘৰত আমাৰ এ মাল এটা। বেছ আমাৰ পৰিয়াল সৰু গতিকে মই কেতিয়াবা মই নিজে মা দেউহঁতক মাই পিনি খুৱাও। তাৰছত মই নিজে আহ মই ভাল পাও মানুহটো আৰু আনক খুৱাই ভাল পাওঁ। অ তেনেকে কৰো আৰু আপুনি এনেকে বনাই নে।
হয় হয় বনাও বাৰু মই ময়ো মা নিজৰ মাক সহায় কৰি দিওঁ।
অ অ ভাল কথা এইটো মা দেউতাকক সহায় কৰিব লাগে ন।
হয় হয় মা হতে আৰু কিমান। পোৱা পোৱা নিজেও আমি এতিয়া জানি জনা হৈছো যেতিয়া নিজেই নিজৰ। সেই খিনি খাব লাগে আৰু বনাই।
হয় আৰু। অ এতিয়া ফল-মূল এতিয়া এতিয়া।
কোনটো প্ৰিয় বুলি।
মোৰো থলুৱা খাদ্য এ এতিয়া মই মিচিং সম্প্ৰদায়ৰ পৰা্ আহ আহো গতিকে মই মিচিং সম্প্ৰদায়ৰ যিটো আমাৰ ট্ৰেডিচনেল ডিচ। আহ থলুৱা আমাৰ যিটো। পৰম্পৰাগত কিছুমান আহ খাদ্য আছে অ সেইকেইটা বেছি ভাল পাওঁ। এইটো তাৰে ভিতৰত যদি মই কওঁ যাওঁ পিঠাগ গুৰিৰ চব্জিটো ভাল পাওঁ পিঠাগ গুৰি। আৰু আপোনাৰ সেইটো আহ। যিটো আমাৰ থলুৱা এই কুকুৰা বা লোকেল কুকুৰা যদি। এইপ। যিটো কওঁ ত' সেইটোৰ লগত বনোৱা চবজিটো ভাল পাওঁ আৰু নামচিঙো- খুব খাই ভাল পাওঁ মই। ত' তেনেকে- সেইবোৰ খাই ভাল পাওঁ আৰু বহুত আছে আপোনাৰ লিষ্টখন দীঘল হৈ যাব গৈ।
হয়।
অহ', আপোনাৰ প্ৰিয় খাদ্য কি যদি কয়, সুধ
হয় বাৰু সেইটোয়ে বাৰু বো যিবোৰ আমাৰ তেনেকে মই বিশেষকে বিহু- বিহুৰ দিনত বুলি ক'লে প্ৰিয় খাদ্যটো মোৰ সেই এ আমাৰ যিটো ঢেকীয়া- আমলৰি সেইবোৰ মানে বিশষ বিহুৰ বতৰ বুলি ক'লে আৰু সেইবোৰ আৰু।
হয়-হয়, বিহুৰ বতৰত আমাৰ আমৰলি পৰুৱা এইটো এটা বহুত জনপ্ৰি- প্ৰিয় খাদ্য নহয় জানো আমাৰ অসমত। অ ঠিকে আছে আপোনালোক- কথা পাতি- ভাল লাগিল, খাদ্যৰ বিষয়ে জানিব পাৰি ভাল লাগিল আৰু আকৌ আমি আগলৈ- কথা পাতিম। আজিলৈ ৰাখোঁ অ ধন্যবাদ।